শুলো
কি খবৰ। উম মোৰো ভালেই ৰ'বা
কি কৰি আছা এতিয়া? এ এনেই আছো ৰবা এতিয়া বাহিৰৰ পৰা আহিলো এনে ৰুমতে আছো এতিয়া
ময়ো মানে গা-চা ধুইছিলোঁ তোমাৰ লগত আজি মানে বিষয় এটাৰ ওপৰত অকমান আলোচনা কৰিম ভাবিছো।
কি বিষয় কোৱাচোন?
বিষয়টো মানে হল, বহুত গুৰুত্বপূৰ্ণ বিষয় বুলি ভাবো দিয়াচোন। এইখন সমাজত মানে এই মানে ডাঙৰ বিষয় সেইটো হৈছে মানে না-নাৰীৰ সবলীকৰণ। তুমি কি ভাবা?
হয়। ভালে ভালে টপিকটো ভালে মানে ওলাইছা। ক্ৰিকেটটো মানে এতিয়া এতিয়াতো নাৰীৰে মানে হেৰি চলিছে আৰু। আগত থাকি বহুত মানে এতিয়া নাৰী সমানে পুৰুষৰ সমানে সমানে হেৰি হৈছে।
ঠিকেই ঠিকেই হয়, কিন্তু মানে আগৰ দিনত এই সেনেকুৱা মানে যি ব্যৱস্থাবোৰ নাছিল। এতিয়া যদি মই উদাহৰণস্বৰূপে কওঁ। অ' মানে সৌ সিদিনালৈকে হয়তো তুমিও শুনিছাই, বিভিন্ন বাতৰি-কাকত বা এনেকুৱা। টিভি চেনেলত মানে যি মানে ডাইনী হত্যাৰ কথা।
অ' শুনিছো ডাইনী হত্যা, শুনিছো শুনিছো। তোমাৰ মানে এই অহ। তোমাৰ মানে এইটো মই হেৰি মানত গেলি শুনিছোঁ তোমাৰ আমাৰ দুহেজাৰ পাঁচ সাত। দচ মানলৈকে কি আছিলে তোৰ নাৰী হেৰি।
না তাকেই তো। মানে কি হয় অহ এই গাঁৱত আ তেতিয়া দিনত মানে মই। জনা মতে গাঁৱত মানে ধৰা যিসকল ধৰা মানে অকলশৰীয়া মহিলাসক। সকল থাকে বা বৃদ্ধ মহিলাসকল থাকে তেওঁলোক মানে থকা। ফলত ধৰা যদি কাৰোবাৰ কিবা অসুখ বিসুখ হয়। এনেকুৱা ধৰণৰ বা বেমাৰ হয় তেতিয়াহ'লে মানে কি সেই গোটেইবোৰ দোষ। মানে যেন সেই এ মহিলাগৰাকীৰ। অ পৰাহে যেন হৈছে তেনেকুৱা মানে তাত ধাৰণা মানে কৰা হয়। যাৰ ফলত মানে। তেওঁ লোক তেওঁলোকক ডাইনী সজাই মানে তেনেকুৱা ধৰণে বিভিন্ন ধৰণৰ মানে শাস্তি। বিহা হয় আৰু গাঁওৰ ৰাইজে মিলি গতিকে সেইবিলাক মানে বহুত মানে বেয়া।
হয় হয় মানে তেতিয়া মানে হেৰি নাছিল মানুহবিলাক ইমান। শিক্ষিত নাছিল মোৰ হিচাপত। অহ মানে মানে তেতিয়া দিনত তাৰমানে তোমাৰ যি অন্ধবিশ্বাস বুলি কয় এটা।
হয় হয়।
তাৰমানে এইটো কিমান প্ৰান্তিক যি তোমাৰ প্ৰান্তিক। তেই মানে এই গিলাক জাৰা। বেজ বেজাল এইবিলাক বেছি হেৰি কৰিছে।
হয় বেছি আছিলে।
অহ মানুহে কিবা হলে মানে। আগতে অসুখ হ'লেও মানে সেইবিলাকে জাৰি দিব ওজা আহিব কিন্তু সেই সেইবিলাক ত আজিকালি মই ভাবো নাই আজিকালি ল'ৰা ছোৱালী কিছুমানৰ হয় মানে তোমাৰ চাবাচোন এ কিছুমানে জকে কিছুমানে ভুল বকে কিছুমানে তোমাৰ পগলা টাইপ হৈ যায় অ ভুট লগা বুলি যি কয় পগলা টাইপ হৈ যায়গি সেইটোতো আজিকালি তোমাৰ ট্ৰিটমেণ্ট কৰে তোমাৰ মেডিকেলত দেখা
উম উম উম হয়
টোৱে আগতে মানে সেইটো হেৰি কৰিছ এই বেজ মাতিছিল তোমাৰ এই এইবিলাক জাৰা ফোকা
যে মানে ধৰা যিটো কয় বোলে এই এই মহিলাগৰাকীৰ বাবেই এনেকুৱা হৈ আছে আপোনালোকৰ গাঁওখনত বা পৰিয়ালত তেতিয়া মানে সকলোৱে সেইটো কথাকে মানি লৈ মানে তেনেধৰণৰ অ বিশ্বাস কৰি তেওঁলোকক মানে অত্যাচাৰ কৰা বা এনেকুৱা শাস্তি বিহা এনেকুৱা ধৰণৰ ঘটনা শুনিছো আৰু যদি আমি তাৰ আগত মই আৰু এটা কথা ঘপকৈ মনত পৰিল তাৰ আগত যদি আমি কেইদিনমানৰ ঘূৰি যাওঁ পুৰণা দিনত এতিয়া মানে সতীদা প্ৰথা বুলি এটা মানে প্ৰথা আছিল
হয়।
মান ধ য সেই এখন ঘৰৰ মহিলাাগৰাকী জীয়াই থকা অৱস্থাত যদি মানে স্বামীজন যদি ঢুকাই যায় তেতিয়া মানে কি হৈছিলে সেই স্বামীৰ চিতা জ্বলি থকা চিতাতে মহিলা গৰাকীয়েওকো মানে তাতে দিয়া হৈছিলে সেই চিতাতে ম মানে মৰিবলৈ এৰি দিয়া হৈছিলে গতিকে তুমি ভাবিছাচোন কেনেকুৱা মানে নিকৃষ্ট কণ ন্দ এটা হৈছে।
কেনেকুৱা টাইপত আছিল আগৰ দিনত তাৰ মানে সেইটো গম পাইছো আগতে মানে নিজ নিউজত আহিছিলে এইবিলাক আৰু তোমাৰ এই ঘটনাবলাক বেছি হৈছিল তোমাৰ হেৰি চাইডত হৈছিল এই তোমাৰ এটা জাগগা আছে এতিয়া কিমান কমিছে তাত তান্ত্ৰিক জোগা বুলি কয় মায়াং বলা যি অ' মায়ং বুলি জেগা এটা আছে যি তাত মানে বহুত এটা মানে তান্ত্ৰিক মানে তোমাৰ শুনিছো আমি মানুহৰ পৰাই ছাগলী বনাই দিয় কুকুৰ বনাই দে কিমান দূৰ সত নাজান নাজানো আৰু হেল্ল' অ শুনি আছা নে তুমি
অ' মই শুনি আছোঁ হয়
এ এইবিলাক তুমি মায়ঙৰ কথা শুনি চাই চাগে
উম শুনিছো শুনিছো তাতে মানে এখন যাদুৰ মানে নগৰী বুলি কোৱা হয় এতিয়াও কোৱা হয় বাৰু। গতিকে মানে তাতে মানে এনেকুৱা ধৰণৰ কিছুমান কথা আছে বোলে। এই মায়ংখনত যদি বোলে যোৱা হয় কোনোবা অচিনাকি ব্যক্তি তেওঁলোকক বোলে গৰু ছাগলীও বনাই দিয়াৰ নিচিনা মানে কথা শুনি
শুনিছোঁ, শুনিছোঁ কিন্তু মই এইটো কথাকে কৈছো। তুমি তোমাক মানে কি এতিয়া কিন্তু সেইটো কমিছে এতিয়া মায়ঙত
উম, এতিয়া সিমান মানে ভয় ভাব আগতে মানুহটো যাবই ভয় কৰিছিলে এই তাত বোলে এইখন যাদু মন্ত্ৰৰ দেশ এখনত গ'লে বোলে এনেকুৱা এনেকুৱা নেকুৱা বিভিন্ন ধৰণৰ মানে কাহিনীবোৰ আমি শুনিছিলোঁ। হয়।
তাৰমানে তোমাৰ এতিয়া মানে এইটো বিশ্বাস নকৰে কিন্তু আৰু মানে এতিয়া দেখিছোঁ। এতিয়াও গাঁৱে ভূঞে গাঁৱে ভূঞে মানে এতিয়াও কিছুমানে বিশ্বাস অলপ অলপ কৰে দুই এটা মানুহ।
কৰে, কৰে, হয়।
ই আমাৰ ইয়াতে হয় কেতিয়াবা মানে এই দুই এটা ল'ৰা জতে তাৰমানে। তোমাৰ কিবা হয় কিবা প্ৰব্লেম হয়, ব্ৰেইনৰে প্ৰব্লেম হয়, প্ৰব্লেম হ'লে এই তেতিয়াও তাৰমানে তোমাৰ এই বেজক মাতে তোমাৰ আমাৰ ওজা বুলি কয় যি।
ওজা কয় হয়, হয়।
সেইবিলাকক মাতে কিন্তু মোৰ হিচাপত সেইবিলাকক ভূত এন ভূতনো আজি ক'ত আজিকালি ক'ত আছে ভূতটো সেই তেনেকে নাই। বি-বিজ্ঞানৰ যোগেদি এতিয়া মানে ভূতকো বিশ্বাস কৰে এতিয়া মানে তোমাৰ আৰু তোমাৰ এটা বস্তু আছে। এই যি ঔষধ কৰা বুলি কয় তোমাৰ।
অ', হয়, হয়, হয়। ঔষোধ কৰা বুলি কয় উম তুমি বিশ্বাস কৰা নে এই এইখিনিক। উ
এ নাই মই বিশ্বাস নকৰো একেবাৰে নকৰো মই এইবিলাক।
উম উম।
প্ৰমাণ পাইছো কিছুমান বেলেগৰ ক্ষেত্ৰত তাৰমানে অজাই কিন্তু ঠিক অজাই কিন্তু ঠিক কৰিব নোৱাৰে মেডিকেলত যোৱাৰ পিছত কিন্তু ঠিক হৈ যায় ল'ৰা।
অ'।
কিছুমানৰ তোমাৰ হেৰি কমে তেজৰ কাৰণে কমে তোমাৰ হিমোগ্ল'বিনটো কমি যায়
হয় হয় হয়।
তোমাৰ ফুলবকে
উম উম ঠিকেই ঠিকেই মানে এ এতিয়া উ আ সেই তাকেই কৈছিলো যে আগৰ দিনত মানে মহিলা সকলক মানে বহুতো মানে তেওঁলোকক মানে অত্যাচা তাৰ এনেকুৱা ধৰণৰ উৎপীড়ন কৰা হৈছিল যিটো মানে ধৰা বৰ্তমান এতিয়া আমি উন্নত হৈ আহিছোঁ যে টো অকণমান নিতিবোৰ কমি আহিছে কিন্তু তথাপিও মানে আজিকালি যেন যিহেতু কোৱা কথাত কোৱাই হয় যে ল'ৰা ছোৱালী আজিকালি সমান কিন্তু তুমি চাবা যে খ ল'ৰা ঘৰত যদি মানে ছোৱালী সন্তান জন্ম হয় কিন্তু অকণমান তেওঁলোকক মানে আ অ মানে অলপ হিং চকুৰে চোৱা যায় যে। ছোৱালী হে হ'ল ল'ৰা এটা হ'লে ভাল আছিলে নেকি সেনেকুৱা ধৰণৰ মানে আজিও আমাৰ সমাজত এনেকুৱা মই ঘটনা দেখিব বা শুনিব পাইছোঁ।
হয় হয় আছে এইটো এইটো ক্ষেত্ৰত আছে কিন্তু মোৰ হিচাপত মই ভাবো মানে আজিকালি দেখোন ল'ৰা হোৱাত থাকি কিছুমানে ছোৱালী হ'লে ভাল পায়। মনে কিন্ত মানে ল'ৰা হোৱাতকে ছোৱালী হ'লে ভাল পাল ছোৱালী আজিকালি পঢ়া পাতি ধৰক তোমাৰ চবতে আ ঢ় গৈছে ল'ৰা আৰু ছোৱালী বিলাকে পঢ়াত ফুল টাইম দিয়ে বহুত আমাৰ ল'ৰা এই বিলাকে নোৱাৰে এই তাৰ কাৰণে আজিকালি মায়াক দেউতাকে মানে কি ছোৱালী হোৱাত থাকি ল'ৰা ল'ৰা ছোৱালী হোৱাই ভাল পায় ল'ৰা। থাকে তোমাৰ। ছোৱালী সমানে সমানে আগবাঢ়ি গৈছে এতিয়া তুমি চাবা বহুত আগবাঢ়ি ছে মহিলাই ইমান আগবাঢ়ি গৈছে মানে তুমি চাবা চাকৰি তাকৰি চব। বিভাগতে চাবা চব ল'ৰা ছোৱালী ভাল ভাল পদত আছে মানে তোমাৰ।
ঠিকেই আৰু আমাৰ এতিয়া আ উম এগৰাকী মহিলাই ধৰা এখন দেশ চলাইছে এখন ৰাষ্ট্ৰ চলাইছে হয় নে উদাহৰ কাৰণটো আছেই গতিকে আ এনেকুৱা ধৰণৰ মানে
জনে মহিলা হয়
হয় হয় ঠিকেই ঠিকেই গতিকে মানে কোনো ক্ষেত্ৰতে কম নহয় মানে। ছোৱালী হওক বা মহিলাই হওক পুৰুষতকৈ কোনো গুণে কম নহয় কম বুলি ভবাতো মানে আজিৰ দিনত অনুচিত আগতে ধৰা সেই মানে শিক্ষা দীক্ষা দিব খোজা নাছিলে। বোলে পঢ়িব পঢ়াব খোজা নাছিলে সেনেকুৱা ধৰণৰ কথাবলাক আছিল ন
হয় হয় হয় মানে আগতে তোমাৰ মানে ছোৱা হলে মানে এটাই কথা মানে বিয়া দিবা লাগে ল'ৰা ছোৱালী হেৰি হ'ব লাগে। সেইয় আৰু মানে কি তোমাৰ বিয়াই দিব লাগে কিন্তু পঢ়া পাতি চা যা বও নিদিছিলে
যাব পঢ়িব যাব নিদিছিলে। ক'তো ওলাই যাব দিব নোৱাৰছিলে ঘৰতেই
হয় হয় এতিয়াতো মহিলাই ফ্ৰী ঘূৰিব পাৰে এতিয়া ফ্ৰী দমত ঘূৰে কিন্ত তামানে যেনেকে হেৰি কৰে ছোৱালী ল'ৰা মহিলাও তেনেকে সুধে মানে এতিয়া সেইটোৱে আৰু।
অ', মই এটা কথা ক'ব বিচাৰো এতিয়া মানে আমাৰ বত বৰ্তমান চৰকাৰখনেও মানে মহিলা সবলীকৰণৰ ওপৰত বহুখিনি গুৰুত্ব দিয়া যেন মই অনুভৱ কৰোঁ আৰু দেখা পোৱা যায় বিভিন্ন ধৰণৰ আঁচনি হওক
হয় হয় হয় মানে চৰকাৰে এইটো কিন্তু পদক্ষেপ লৈছে তোমাৰ ভাল ভাল পদক্ষেপ লৈছে মানে মহিলাক তোমাৰ ছাৰো ফালে আগবঢ়াই নি আছে মানে তোমাৰ মানে এই আঁচনিটো আচ আচনিয়ে বাৰু সেইটো সেইটো দিয়ে তোমাৰ আৰু এ তোমাৰ চাবাচোন চবতে মানে পলিটিকেল পাৰ্টি হওক তোমাৰ চবতে মানে হেৰি কৰিছে মহিলো অগ্ৰাধিকাৰ তোমাৰ এম এল এ হয় মিনিষ্টাৰ হৈছে মহিলাৰ তেনেকুৱা টাইপ মন্ত্ৰী হৈ আছে এ সেইটো আৰু মহিলাক দিছে চৰকাৰে সুবিধা দিছে মানে আগবঢ় আগবঢ়াই নিয় আছে
উম উম গতিকে মানে এনেকে ধৰ হা কি কলা সমানে দি আছে হয় হয় পুৰুষত সমানে সমানে আগবাঢ়ি যাব লাগে
হয়
অ তেতিয়া মানে আমাৰ মহিলাসকল বৰ বৰ্তমান আগৰ সেই কাহানীৰ যুগৰ পৰা আৰম্ভ কৰি আজি এই সময়লৈকে মানে বহুখিনি তেওঁলোকে মানে উন্নতি সাধন কৰিছে ধৰা তেওঁলোকৰ বিভিন্ন ক্ষেত্ৰতে হওঁক এতিয়া অ মানে কি হৈছে এই কেইদিনমান আগতে বিভিন্ন ধৰণৰ আঁচনি যোৰিত তেওঁলোকৰ স্বাৱলম্বী কৰি তুলিছে তেওঁলোকৰ যেন এটা নিজৰ উপাৰ্জন এটা টা যে হয় সেই উপাৰ্জনৰ মানে বাবে চৰকাৰে প্ৰশাসনে মানে তেওঁলোকক এটা উপাৰ্জনৰ বাবে বিভিন্ন চিলাই মেচিনকে হওক আৰু এতিয়া তুমি চাবা হাই ছেকেণ্ডৰী পাছ কৰা ছাত্ৰীসকলক স্কুটি প্ৰদান এনেকুৱা মানে উদগনি মূলক আঁচন বিলাক
আছ দি আছে ভাল কৰি আছে ভাল কৰি আছে বহুত ভাল ভাল আঁচনি দি আছে এতিয়া আৰু আগলৈকে দিব কিজানি ভাল ভাল আ
দিব দিব নিশ্চয় গতিকে ভাল লাগিল তেতিয়াহ'লে বন্ধু আজি আমাৰ কথোপকথনখিনি ভালেই লাগিল তোমাৰ লগত আলোচনা কৰি
ভালে লাগিল ভালে লাগিল কিন্তু আৰু বহল ভাৱে আলোচনা কৰিব লাগিব বহুত আছে মহিলাক সাবলিকৰণ
তেতিয়াহ'লে আমি পাঁচৰে প আলোচনা কৰিম আৰু আজিলৈ ইমানতে সামৰো
সামৰো সামৰো ঠিক আছে